অহ, নমস্কাৰ।
অহ, কওক কি কৰিছে?
কি কৰিম আৰু এতিয়া বাবুক পঢ়াই আছিলো, এই আহিলোঁ আৰু। পাকঘৰত আহিলোঁ।
আহিছোঁ, কিন্তু তোমালৈ মনত পৰিল পৰি আৰু ভাবিলো ফোন এটো কৰোঁ।
ফোন এটাই কৰি দিওঁ তোমাক।
কথ-কথাত কথাতো শুনি মোৰ বহুত ভাল লাগিল দেই। মানে, মোক মনত কৰা মানুহো আছে আৰু।
উম। কিয় নহ'ব ময়ে আছো ন'।
তাকেইতো মই মানে ভাবি ভাল লাগিল শুনি পালাই আপোনাৰ কথাাটো, আজিলে মানে মোক কোনো এনেকে কৈ পোৱা নাই।
অ', হয় নেকি ইমান মৰম লগা ছোৱালীজনী।
অ' ধন্যবাদ-ধন্যবাদ বাকী কওঁক কি খবৰ?
আছো ভাল। অলপ আজি মানে ভাগৰ ভাগৰ লাগিছেঁ। ভাত বনাব মন যোৱা নাই। কিন্তু উপায় নাই বনাবই লাগিব। ঘৰৰ মানুহখিনি নাই আজি ফুৰিব গৈছিলো। ফুৰিব যাই আহিয়েই আৰু মানে এতিয়ালৈ মই মানে ভাগৰতো মৰা নাই বহুত মানে, আজি ৰ'দো নাই পিছে তেওঁ মানে অলপমান মানে গৰমতটো আছে না ত' সেইকাৰণে।
সিহঁত গৰম বন্ধ এনেই বুলি ফুৰিব গৈছিলে।
এনেই মাহীহঁতৰ ঘৰত গৈছিলো মাহীহঁতৰ ঘৰত যাই আমাৰ ননন্দ দুটা গৈছে। আৰু মোৰ জা জনী গৈছে আৰু এয়া বাচ্ছা কেইটা গৈছে আৰু। ডাঙৰ-ডাঙৰ কেইটা যোৱা নাই। মানে সৰু গোটেই কেইটাৰে সৰুকেইটা গৈছে আৰু মোৰ জা জনীৰ দুইটাই গৈছে ল'ৰা ছোৱালী দুইটাই গৈছে। নাই আৰু তেনেকৈ গলোঁ। ভাত খালোঁ মাহী-মাহী দুটা মাহী দুটা ঘৰত গলোঁ দুটা মাহী হতঁৰ ঘৰত গলোঁ। যাই আৰু এজনীৰ তাত মানে ভাত খালোঁ। তাৰে পিছত আৰু এজনীৰতাতো গলোঁ। যাই আৰু সিহঁত তাত আৰু নোখোৱাকে আহিব নিদিয়ে, থাকিব দিছে ৰাতি ক'ত আৰু ৰাতি থাকা তোমালোকৰ ক'ত মানে সুধিছে আৰু তোমাক চিনি পাই চোন।
মোক চিনি পাই নেকি কোন হয় ক'বচোন নামটো।
তোক অহনতে চিনি পায়।
অ' মানুহজনীৰ নামটো ক'বচোন?
অ' উম এনে এই আহি যে কি আছিলে নামটো। কবিতা। উম, চিনি পোৱা নে?
আপুনি শুনি আছেনে?
অ মই শুনি আছোঁ, কবিতা নামতো চিনি পাই।
অঁ অঁ এই আপোনাৰ অ সিহঁতৰ ঘৰৰ ফন্ত - চন্ত মুখ মুখা ঘৰটোৱেচোন মোৰ। সিহঁতে সবিতা মানে সেই নহয় জানো ইহঁতৰ এয়া অমুকা এই এনকে চিনি পাইছে নে?
কাৰ কথা কৈছে বা? কাৰ বা কৈছে?
এয়া ইহঁতৰ, এয়া মোৰ নামটো অহা নাই।
বিপিনহতৰ নেকি?
অ অ অ সিহঁতৰে, সিহঁতৰ ঘৰৰ কাষতে নে?
অ অ।
এ আপুনি তাতে গৈছিলে, মোকে ফোন নকৰিলে টা, মোক ফোন কৰিলে মই আপোনাক ঘৰত লৈ আহো একদম মুখামুখি ঘৰটো দেখিছেনে?
তোমাৰ ঘৰটো চিনি নাপাও, অ তোমাৰ ঘৰটো চিনি নাপাও।
এ আপুনি যাৰ ঘৰত, শুনক আপুনি যাৰ ঘৰত গৈছ আপুনি যাৰ ঘৰত গৈছে সবিতাহতৰ ঘৰত সেইটো মোৰ সেই হয় এয়া জেঠী মা হয়।
অ' হয় নেকি?
অ সিহঁতৰ একটো মুখামুখি ঘৰটো বিল্ডিংটো দেখ খিছানে চাৰে তিনিটা, তিনি তেলীয়া বিল্ডিংটো যে আছে এ ব্লু কালাৰৰ। আৰু এখন যে অ তাতে এখন ব্লেক কালাৰৰ গেট আছে ডাঙৰ
অ, অ দেখিছো ধুনীয়া ঘৰটো বহুত ধুনীয়া লাগিছে, কাৰ সেইটো?
সেইটো আম সেইটোয়েতো আমাৰ ঘৰ মুখামুখি ঘৰটো তাতে এজন এয়া দেখিছেনে চ কি চকীদাৰ এজন দেখিছে বাহিৰত থাকা?
অ দেখি বৰষুণ আহি আছিল না অলপমান মানে ভিতৰৰফালে বহি আছে চাগে, অলপমান দেখা দেখা লাগিছে।
অ সেই মা মানে সেইজন আমাৰ সেই আৰু অংক খুৰা হয়, চকীদাৰ হয় আৰু আমাৰ।
অ অ অ, অ হয় নেকি?
কলে আপোনাক ঘৰত মানে পঠাই দিলে, ঘৰলে থৈ আহিলে হয় ভিতৰে। মোক মাতি দিলে হয় আৰু নেক্স কেতিয়া আহিব আৰু আৰু কোনদিনা আহিব আপুনি? বেয়া লাগিল দেই আপুনি মোৰ ঘৰৰ দুৱাৰ মুখৰ পৰা উভতি
ইচৰাম ময়ো গম পোৱা হ'লেতো গ'লোৱে হয় মানে একদম মই মই নাজানো মই হো সিহঁতক সোধা হলেও গম পালো হয় চাগে?
অঁ, আপুনি যদি জানেই মোৰ তাতে ঘৰ বুলি সুধিব লাগিছিল মোৰ নাম টো মানে গোটে চিনিও পায়।
এ মানে ব্ৰে মাথাৰ পৰা ওলাই গৈছে যে। তুমিও আছা তাত বা ঘৰ কোনটো সুধিব পাৰিলো হয়?
এতিয়া কৈছে চিনি পা তেতিয়া কোৱা নাই মোৰ ঘৰটো এই তোৱে চোন সিহঁতৰ ঘৰ এনেকে কোৱা নাই নে অ কত কব?
তে নহয় নহয় ন সেইটো নহয় গোটেইবিলাক গৈছো নে কথা ইমান আমি মানে গ'লে যতে কি হওঁক, গ'লে মানে একদম হুলস্থুল হৈ যায়। মানে গোটেই বিলাকে মানে কথাবিলাক পাতোতে এইটো এটা কয়, সেইটো এটা কয়। কৈ কৈ মানে গোটেই হুলস্থুল হৈ যায়, বিয়া-বিয়া ঘৰ হৈ যায়।
উমজ কিন্তু বেলেগ হ'লে কলে হয় সিহঁত অলপ মানুহৰ মানে ঠিক নহয়, মানে আমাক দাহ কৰে আৰু সেইকাৰণে নক'লে চাগে, অলপমান মানে দাহ দাহি ভাৱটো আছে।
অ', নাই নাই ওচৰৰ মানুহ নে অলপমান হ'ব পাৰে দিয়া। মাহীহঁতৰ ঘৰ কিন্তু তেওঁ মানে মই বস্তু যিটো কৈছো আৰু মানে ওচৰৰ-ওচাৰি মানুহ বিলাকৰ অলপ অকমান এইবিলাক দাহা দাহি কিছুমান বস্তু থাকে।
চবৰে থাকে বাৰু, উম। অ', দিয়ক বেয়া লাগিল আৰু নেক্স মানে
অ', নেক্সট আৰু এইবাৰ আৰু ন' কোনো নক'লেও নাই, এইবাৰ গ'লে মানে
আপুনি সেই মুখামুখি সেই বিল্ডিংটো দেখিছে নহয়, সেই বিল্ডিংটো ডাইৰেক্ট মোৰ সোমাই যাব, সোমাই গ'লে মানে অলপ চকীদাৰ এজনে মানে খুৰাজনেও ক'ব আৰু তেতিয়া ক'লে হ'ল মোৰ নামটো ক'লে হ'ল মোক মাতি দিলে মই আহি
অ', একদম নিশ্চয়, নিশ্চয়।
অ', আহিলে কিন্তু ভাত আপোনাক এতিয়াই ক'লো কিন্তু ভাত নোখোৱাকে আহি
অ', নহ'লে এইবাৰ মাহীহঁতৰ ঘৰত নাযাওঁ। উ, মানে একদম পোনা পোনিয়ে মানে তোমালোকৰ ঘৰতে যাম আৰু তোমালোকৰ ঘৰত যাম বুলি কৈয়ে যাম আৰু মানে।
লাগে হয়, তাৰপৰা তুমি মাহীহঁতৰ ঘৰত যাবা।
অ', তাকে তেনেকুৱা কৰি, অ', সেনেকুৱাই কৰিম এইবাৰৰ পৰা গ'লে। এইবাৰ পৰা মানে, এতিয়া আৰু ক'তনো যাম? আৰু নেক্সট মানে সেই যাম আৰু মানে বাচ্ছাৰ এইয়া এইবিলাক বন্ধ-চন্ধ থাকিলে যোৱা যায়, এইবাৰ বাবু মেট্ৰিক দিব, আমাৰ মেট্ৰিক কৰ পিছতে যাম দিয়া নহ'লে। এতিয়া আৰু নাযাওঁ আৰু বহুত ফুৰিলো এইকেইদিন, বহুত ফুৰিলো। উম, কিয় নাহিম? গ'লেতো লৈ সিহঁতক লৈয়ে যাও, কিন্তু আজি মাইনাটোক লৈ নাই নগ'লো। বাবুতো লৈ গৈছিলো বাবুক লৈ যাই আৰু তাৰ যাব ইচ্ছা নাই। কিন্তু লৈ গৈছো উপায় নাই আৰু ঘৰত অকলে ক'ত থৈ যাম, মনটো ইয়াতে থাকিব মোৰ। সি থাকিব ইয়াতে, মই যদি তাত থাকো, মানে সেইকাৰণে আৰু লৈয়ে গ'লো।
অ', ঠিকে কৰিছে আৰু উম, বাকী এইবাৰ আহিলে আহিলে গোটেই কিন্তু পৰিয়াল আহিব দেই, তেখেতেকো লৈ আহিব।
অ', তেখেতে মানে নাযায়, মানে বেছি মানে নুঘূৰে ঘ মানে কি বুলি ক'ম আৰু মানে ভাল নাপায় ঘৰত থাকিয়ে ভাল পায়, সেইকাৰণে। তাৰমানে মানে আজিও এতিয়া আজিও, অ', আজিও স আমিও গ'লো ন' তিৰোতা কেইটাই গ'লো, বাকী আমাৰ কোনো মানে মোৰ মানুহ মানে, ঘৰৰ চবৰে নিজৰ নিজৰ হাজবেণ্ড বিলাক কোনো নগ'ল।
তেনে
থাকে, কিছুমান থাকে সেনেকে মানে ফুৰি ইমান ভাল নাপায়, আৰু কিছুমান কিছুমান থাকে যে ফুৰিয়ে ভাল পায় আৰু থাকে আৰু বেলেগ বেলেগ মানুহ চবটো আৰু একে নহয়।
যোন যেনে ন' নিজৰ নিজৰ হেৰিতে থাকে। আজি এটা বহুত মানে মোৰ মানে মনত ইচ্ছা যাই থকা তোমালোকে কিজানি সেইবিলাক খায়ে থাকা। মোৰ মানে বহুত এটা ইচ্ছা যাই থকা বস্তু এটা আজি দেখিলো আৰু মই। দাম চাম মই এইকিটা মানে, ইমান মানে দৰাই থাকিব মই নোৱাৰো। হ'লে লৈ আহিলো। বামি, বাঙি চিনি পোৱা নে বাঙি?
অ', বাঙি, বাঙি অ', অ'।
যে গোলপীয়া।
উ।
ফাটি থাকে। আগতে আগতে আমাৰ সৰু দেউতাই মানে হেৰি কৰিছিল এইবিলাক খেত খেতি কৰিছিল, লৈ আহিছিল, মানে তেতিয়া খাইছিলো। এই তেতিয়াৰ পৰা এতিয়ালৈ খোৱাই নাই মানে আজি মানে দেখি মানে মই মাৰ ইমান মানে দেউতাক গেলি মনত পৰি গৈছে মানে, শহুৰ দেউতাক গেলি মনত পৰি গৈছে। মই বোলো আজি মই আনোৱে, গাড়ীখন ৰখাই, মানে গাড়ী চলা জনা মাৰ ড্ৰাইভাৰ জনক ক'লো যে লৈ আহাচোন। তেনেকৈ মানে সি কৈছে আহা আহা মোকো মাতছে খুৰিমা বুলি মাতে মোক। মই আৰু গ'লো নামি যাই আৰু, লাগে দাম সেই এই আশী টকা হা। মই আৰু তোৰ দামটোৰ মানে ইমান মই নাজানো যে আশী টকা বেছিয়ে হ'ল নে কমে হ'ল। মানে মোৰো ল‌ওয়ে দে, তাৰছত সি আৰু মোক কৈছে, ড্ৰাইভৰটো মোক কৈছে কি সেই কৰা, আশী নহয়, ষাঠি টকাত দিয়া, ষাঠি টকাত দিয়া, সেনেকুৱা কৈছে। মই লো লয়ে, সি তাৰমানে থৈ আহিব ওলছে তাৰ মানে দামটো নিমিলে দেখি তাৰমানে বেপাৰীটো নিদিয়া হৈছিল, মই কৈছো একো নহয় দে, লোৱা, লোৱা, লোৱা, এনেকা কৈছো। কওঁতে আৰু ললো। আমি কেইটকাত লল? উম, অ', সেই টকাতে ললো দিয়া, ষাঠি টকাতে ললো। লৈ-
বিশ টকা মাত্ৰ বি বিশ টকা কমাই দিলে। মই হ'ব লাগিছিল সিটো আপোনাক মই ত্ৰিশ চল্লিশ টকাৰ ভিত ভিতৰতে মই আপোনাক
নাই নাই সিহঁতেও নেদে নে। ঘৰ এইবিলাক মানে অলপমান সেই বস্তু না ঘৰচীয়া বচ
অ', আৰু অ', সেইটো হয় কষ্ট আছেদে বহুত।
উ, সেই সেইকাৰণে মইও ইমান মানে এইবিলাক দৰাই থাকিব বেয়া পাওঁ।
আৰু সেইবিলাক মানুহৰ লগত ইমান মানে এইবিলাক দৰাই থাকিব নালাগে, কাৰণ সিয়তেও কষ্ট কৰিয়ে
অ', মইতো মই যদি ড্ৰাইভাৰ জন নগলে হয় মই মানে আশী টকাত দি হলেও মই লৈ আহিলো হয়। আৰু এটা অমিতা দেখিছো, ইমান ধুনীয়া অমিতাটো ডাঙৰ। মানে পকী আছে, মোৰ মানে বহুত ইচ্ছা গৈছে, সেই সেইটো অমিতাটোৰ দাম কৈছে এশ টকা, মই মানে অকলে মই লৈ আহিলো হয়। এই ড্ৰাইভৰ জন থাকিলনে ড্ৰাইভৰে কৈছে ই, নাই, নাই, নালাগে, নালাগে এশ টকাত লয় নেকি, এশ টকাত লয় ইগিলা ইমান এনে এনে দাম লৈছে ইয়াত। এনেকুৱা কৰিছে, কৈছে নালাগে যক, নালাগে বোলা নালাগে বোলে এনেকুৱা কৰিবলে। মোক মানে লৈ আহিল। লৈ আহিল মই কৈছো দে আৰু হ'ব দিয়া আৰু এনেক ভাবি পেলাই লৈ আহিলো। অকল বাঙিতো লৈ আহিলো, আৰু ভেন্দি লৈ আহিলো।
অ', ঠিকে আছে, ভালেই কৰিলে।
উ, ম‌ই আজি বাঙীটো মানে আজি নাখাওঁ আৰু কালি খাম।
অ' গাখীৰৰ লগতো খাই চাগে ন
অ' গাখীৰৰ লগতো খাই
অ' ঠিকে বাকী আৰু কৰবাত যাবনে গৰমৰ বন্ধ চন্ধ ফুৰিবলে
উম অ ফুৰিব মোৰ মানে যাব মোৰ মন নাই কিন্তু চাও কি হয়, যাব মন নাই মোৰ, মানে এতিয়া আৰু মানে কি হয় এ বহুত মানে আমাৰ মোৰ ভণ্টিহঁত আছে ভণ্টিহঁতো মানে মোক লগ ধৰি আছে কি আহিলে যাব সিহঁত আহা নাই আহিব আৰু আহিলে যাব এই ইফালে ননদহঁত আছে নননহঁতেও মানে তেজপুৰত যাওঁ যাওঁ কৰি আছে তেজপুৰত যাওঁ যাওঁ কৰিলে আৰু তাকে কি কৰো সিহঁতকো এতিয়া মানে ইফালে গলে সিফালে নগলে সেইও এটা হাহাকাৰ অ' সিহঁতৰ লগত গৈছা সিহঁতৰ লগত গৈছা সিহঁতৰ লগত গৈছা আমাৰ লগত নোযোৱা এনেকুৱা হয়
অ' সেইটো হয় বাৰু কিন্তু এই হ'ব আপুনি দূৰ দূৰ দূফালৰ লগত যাব একফালে সিফালেও যাব
নাই সেইটো কথা নাই হয় কিন্তু বাবু তোৰ আমাৰ মেট্ৰিক ন বেছি ইমান ফুৰি থাকিলে সিহঁতৰ মন নবহে নে পঢ়াত সেইও এটা কথা মই সেইটো ভাবত মানে এতিয়া মানে মোৰ মানে তেখেতে আৰু অলপমান মানে হে কৰে খং কৰে এইবিলাক ইমান ফুৰি চুৰি থাকিলে সেইকাৰণে মানে অলপমান মোৰ মানে ইচ্ছাও নাই মোৰ মনটোৰ ইচ্ছা আছেঁ কিন্তু, মই ভাবিলে মানে বাবু হয়ো পঢ়াটো অলপ বেয়া হৈছেঁ তেনেকুৱা ভাবিলে আৰু ইচ্ছাও নাযায় তেনেকুৱা
সেইটো সেইটো একদম হাণ্ড্ৰেড পাৰ্চেণ্ট হয় মানে এশ শতাংশই শুদ্ধ হয় কিন্তু সেই বুলি আপোনালোকে এনি টাইমতো যাই নাথাকে ন ঘৰতে থাকে বা ঘৰৰ কাম কাজে কৰি থাকে
সেইটোয়ে সেইটোয়ে